হেল্ল',
কি কৰিছে, কি কৰিছে?
অলপ চিলাই কাম কৰি আছোঁ ৰ'বা
চিলাই আপুনি চি-চি আপুনি চিলাইৰ কামো কৰে নেকি?
কৰো অলপ চলপ একযোৰা কাপোৰ দিছে সেই পাটৰ কাপোৰ এখন দোকানে মানে দি থাকে থাকে আৰু তাতে চাদৰ চিলাওঁ মেখেলা চিলাওঁ জুলুঙ গাঁথোঁ এ এনে সেইখিনি কাম কৰি থাকো আৰু
হয়', - হয়', - হয়', - হয়', কাম কৰিছোঁ দিয়ক! ভালে কৰে দিয়ক, এইবোৰ কৰিব লাগে অলপমান হাতৰ ক'লা বাঢ়ি যায় আপোনাৰ হয়নে! মই মানে আপোনাৰ এম্ব্ৰইডাৰী কৰোঁ
এম্ব্ৰইডাৰীয়ে কৰা নেকি?
অ', - অ', - অ',
আজিকালি এম্ব্ৰইডাৰীটো ইমানটো নচলে
মই মানেএএএএ অ', মই মানে বহুত পাওঁ এম্ব্ৰইডাৰী অৰ্ডাৰ এসোপা পাই থাকোঁ, মই সেইকাৰণে কৰি থাকো আৰু আপোনাৰ এটা মানে, আপুনিতো জানে এম্ব্ৰইডাৰীৰ কথা
অ', -জানো মই মইতো এসময়ত বহুত কৰিছিলোঁ বেলেগত কাম, এম্ব্ৰইডাৰী এতিয়া আজিকালি ইমান নচলে না, মই এতিয়া নকৰোঁ আৰু আগতে বহুত কৰিছিলোঁ
আপোনাৰ এইটোতো আপুনি, আমি ফুল, নাম, লোগো, গামোচাৰ মানে মানে ডিজাইন, ‌মেখেলা চাদৰৰ বুটা আদি বহুত বস্তু বনাব পাৰো আমি এম্ব্ৰইডাৰীৰ পৰা জানে! আৰু ইটো ইটোৰ পৰা মানে আমি কাপোৰৰ মানে সুন্দৰ ডিজাইন, ফুল বনাব পাৰোঁ, আমাৰ মানে মন পছন্দ বস্তুবোৰ বনাব পাৰোঁ মানে মানে ভাল লাগে আৰু এইবোৰ কৰি, মানে নিজৰ মানে অৰ্ডাৰ আহে বহুত অৰ্ডাৰ আহে মানে, মই জিৰণি নেপাওঁ যে মোৰ ইমান অৰ্ডাৰ আহে! হয়', - হয়', - হয়', - হয়',।
মই তাৰমানে এখন দোকানৰ পৰাই আনো সিহঁতে দি যায়, অ', পাটৰ কাপোৰ দি যায়, দি যায়, আকৌ দি যায় আকৌ লৈও যায়। যিমান দোকানত যিখিনি মেখেলা চাদৰ কাম থাকে ন সেইখিনি মোক দি যায় আকৌ আহি লৈ যায়। অ', - এটা জোৰত পাঁচশ দিয়ে আৰু জুলুং গাথাঁ, চিলাই
হয় হয় হয় মোৰ মানে আপোনাৰ কি হয় নহয় মই মানে আপোনাৰ সেইদিনা এটা মানে ৰুমালত এম্ৰইডাৰি অ ৰুমাইলত মানে ভালকে ধুনীয়াকে ফুল আঁকিব হেৰি পালো অৰ্ডাৰ এটা পালো মই ধুনীয়াকে কিনো ৰুমালত দচখন ৰুমালত বেলেগ বেলেগ আপোনাৰ ডিজাইনেৰে এটাত তোমাৰ গোলাপ দিলো এটাত পদুম দিলো বঢ়িয়াকে বনালো আৰু সেইটো গমপাই চেনে
পাইছো
আপুনি কি আপুনি কি চিলাই কৰে
মোৰ এখন দোকানৰ পৰা এটা মানে অৰ্ডাৰ হে দিয়ে হেৰে মেখেলা চাদৰ যিমান সিমান লৈ আহে মই চিলাই কৰি দিও জলম গাঠিত দেওঁ চাইড পতিছিলা পাত জানো জানো
হয় ভালে কৰিছে কেনেকে কৰে আপুনি
কেনেকে কৰো কৰো আৰু জ্বলং কথা নিয়ম যিটো আছে সেইটোৱয়ে কৰো
আৰু আৰু কি কি আপুনি জানে চিলাই মেচিনৰ
চিলাই মেচিনৰ সৰু সুৰা কাম কৰি থাকো কিছু কিছু পেটিকুট চিলাওঁ গাৰা চিলাওঁ লেপৰা চিলাওঁ
উ বা আপুনিচোন বহুত পইচা উপাৰ্জন কৰিব পাৰে অ এনেকে
গৈছিলো আৰু সেই ছোৱালীৰ ঘৰত পিন্ধাৰ ফ্ৰক চক চিলা
হয় নেকি ঠিকে আছে দিয়ক ভালে কৰিছে ফালে ফালে আপুনি বহুত টকা উপাৰ্জনো কৰি আছে টকা কাপচাইিও গছে বেলেগক দিয়াত চাই
চলি আছো আৰু এনে কৰি নিজৰ হাত খৰচ অৰপ ওলাও আৰু
হয় হয় অ অ অ সেইটোৱেটো ঠিকে হয় বাৰ আপোনাৰ মানে ধৰক আহ কাপোৰ মানে ঘৰত আপুনি ঘৰতে শিকিছেনে টেইলাৰিং চিলাইটো
মই নিজে শিকিছো নিজে চলাই চলাই শিকিছো ঘৰত মেচিন আনি কিনে মোকতো শিকিব যোৱা নাই
মই মানে এটা আপোনাৰ শিকিছিলো মই টিউচন লৈছিলো এইটো শিকাৰ কাৰণে টিউচনত ধুনীয়াকে শিকাই দিলে আৰু মই সেকি এহেজাৰ টকা দিলো দি পেলাই শিকিলো বঢ়িয়াকে শিকাইছে
নাই মই শিকা নাই মই নিজে নিজে হেৰি কৰি আছো নিজে মেচিন মাৰি মাৰি নিজে আইডামতে নিজে কৰিছো ব্লাউজ বিলাকো সেনেকে চাই চাই চিলাই চিলাই কাটিম কাটিং কৰি নিজে চিলাও জোখি জোখি ইমান ডিজাইন না
মই হয় হয় মই সেইদিনা বেগ বন বেগ শেষ কৰিলো বেগ বনালো দুখনমান বেগ বনাই বিক্ৰী কৰি দিলো ভালেখিনিয়ে মোৰ অ লাভদায়ক হৈছে
দোকানৰ সেইবিলাক কৰা সময় নহয় টাইম নিমিলে মই হেই কাপোৰে চিলাও খালি
ভালে কৰিছে দিয়ক অ অ অ অ ঠিক ঠিকে আছে দিয়ক এইবোৰ কৰি থাকিব লাগে আপুনি আপোনাৰ আৰু কি কি কলা আছে
এ ইমান হেৰি নাই সময় নহয় ঘৰৰ কামত থাকে ন
ঘৰৰ কামো কৰো আৰু যিখিনি সময় পাওঁ অলপ মেচিনত বহো আৰু ইফালে গৰমৰ কাৰণে বহিবও নোৱাৰো ইমান গৰম
তাকে আৰু এটা কথা গম পাইছে নে চিলাই মেচ বোৰ যেতিাৰ পৰা আহিছে আমাৰ মানে কাপোৰ চামৰা আৰু অয় অন্যান্য কাপোৰ আৰু জাতবোৰ মানে সকলোবোৰ চিলাই কৰিবলৈ মানে ভাল ব্যৱহাৰ কৰা হৈছে আৰু আমাৰ মানে বিভিন্ন মানে সহায়ছে কাৰণ আমি পুতুককে দোকানলৈ যাব নালাগে ঘৰতে কৰিব বাৰু নহলে আৰু অলপ অলপ কামৰ কাৰণে যাবলীয়া হৈ যায় নহয়।
চিলাই চিলাই মেচিনটো ঘৰত বহুত দৰকাৰ। কাৰণ অলপমান চিলাই কামৰ কাৰণে দৌৰিব নালাগে আৰু বাহিৰত। কিন্তু ইনকাম কৰা নকৰা বেলেগ কথা। বেলেগৰ ইনকাম কৰা নকৰা বেলেগ কথা, কিন্তু নিজৰ কাৰণে লাগে আৰু, সাধাৰণ এটা চিলাই কাৰণে লাগে ব্লাউজ এটা ডাঙৰ হয়, সৰু কৰিবৰ কাৰণে লাগে, বা ঘৰৰ মেখেলা চাদৰ খানি চিলাবৰ কাৰণে লাগে, সেইটো ইনকাম কথা নাহিলেও তাৰমানে ঘৰত চিলাই মেচিন টো লাগে, মোৰ মতে আৰু সেইটো ইনকামৰ কথা আহি নপৰে। পালে চিলা আৰু নাপালে নাই সেইটোয়ে কথা
আৰু, শিকিলে এইবোৰ কাম চাম কৰিলে আমাৰ মনতটোও ভাল লাগে আৰু আমাৰ বুদ্ধিও বৃদ্ধি হয় নহয়
অহ অহ
গাছা বহুত ভাল লাগে পইচা পালো মনটো আৰু ভাল লাগে
এতিয়া দিয়কচোন পইচা নহলেও আমি নিজৰ খিনিতো বচাবতো পাৰিছো, উপাৰ্জন নহলে বচাবলৈ পাৰিছো সেইটোও বহুত ডাঙৰ কথাই হয় দিয়ক
অ ঘৰৰ দিঘৰত ৰ গাৰু চাৰু আছে গোটাই নিজে চিলাও
অ ধৰক আপুনি এইখিনি বস্তুটো যদি দি বাহিৰত চিলাব দিলে হয় কমটো খৰচ হ'লে হয় নে?
অ বত বহুত হলে খৰচ অ মানে বাহিৰত যাই থাকিব কাৰণে সময় নহয় আৰু ইমান পইচাও বহুত লাগে। আৰু অলপ কামৰ কাৰণে যাবও ভাল নালাগে ন।
নালাগে ভাল অলপো নালাগে ভাল।
আজিকালি ব্লাউজৰ ততে পাঁচশ টকা লাগে। আজিকালি ব্লাউজতে পাঁচশ টকা। অ উ সেইটো ঘৰত ভালকে অলপ চাই চি চলাওঁ সিমান ভাল ডিজাইন নাজানিলো নিজে চলাৰ কাৰণে চিলাও আৰু সেইটোয়ে কথা, যহেতু বেলে বেলেগক ব্লাউজটো চিলাবা চিলাই নিদিওঁ কাৰণ বেয়া হ'ব পাৰে। দামী কাপোৰ কিন্তু নিজৰ কাৰণে চিলাওঁ আৰু।
আৰু নিজৰ কাৰণেই চিলাব লাগে দিয়কচোন যিহে বজাৰত দাম। নহয় এটাৰ কাৰণে এটা মাৰ এই মানে সিদিনা আপোনাৰ এটা অ ব্লাউজ চিলাবলৈ গলো চাৰে ছশ টকা লাগে চাৰে। ছশ টকা আৰু দিব পাৰি নে, কা কাপোৰযোৰতে চাৰে ছশ। ছশ টকা, নহয় চিলাই কৰোতে ইমান চাৰে ছশ টকা ল'ব।
এইফালে গাড়ী ভাড়া দিব লাগিল আকৌ অহা যোৱা।
গাড়ী ভাড়া গাড়ী ভাড়াটোতো বাদ দিয়ক, আপোনাৰ চাৰে ছয়শ টকা এটা ব্লাউজৰ কাৰণে দিব পাৰি নে আপুনি নিজে কওকচোন, নোৱাৰি ন সেইকাৰণে মই কি কৰিলো ঘৰতে আনি চিলালো। ঘৰতে আপোনাৰ ইউটিউব টো চাই শিকি কিনে চিলাই দিলো, আৰু মই সিদিনা আপোনাৰ অ সেই চিলালো নহয় এটা, অ কুৰ্তি এটা চিলালো। বঢ়িয়া লাগিছে কুৰ্তিটো এনেকুৱা বজাৰত, বজাৰত কিনিব গ'লে আপোনাৰ হেজাৰ বাৰশ পৰিব। এতিয়া মই ঘৰত অ চিলালো অ ভালে কৰে।
কটন কাপোৰ আনি কিনে মেক্সি ঘৰত চিলাওঁ।
হয় হয়।
সেইবিলাকো চিলাও। এই বোৰ কিন্তু নিজৰ কাৰণে চিলাও আৰু বেলেগৰ চিলাই নিদিও বেয়া হ'লে কিবা কব পাৰে ন।
অ বেয়া হ'লে আৰু বেয়া বেয়া হ'লে বেয়া লাগে নহয় ইমান দামত কিনি আনে।
বেলেগৰ এটা কিছুমান বস্তু ৰিক্স নলওঁ এতিয়া কেটিয়াবা হতৰ কাপোৰ চাপোৰ চিলাব পাৰো আৰু এইবিলাক মেখেলা চাদৰ বিলাক চিলাও পুৰা হেৰি।
হয় হয় হয় মই গম পাইছো আপোনাৰ কথাটো দামত কিনি আনে নোৱাৰি দিয়ক এনেকে। পাত কিন্তু আপুনি নিজৰ কাৰণে যে কৰে সেইটোৱে বহুত ভাল কাম কৰে দিয়ক।
অ সেইটোৱে বহুত ভাল কাম অ। ক'বত যাব লগা হলেও কিছুমান কাপোৰ ক'বাত যদি যাব ওলাও ব্লাউজ গিলা মিলাওতে মিলাওতে এটা মিলাই চালো পালো পাৰ পাছত সেই টো ধৰ ডাঙৰ হয় বা সৰু হয়। লগে লগে মেচিনত কামটো কৰি দিলো।
সেইটোৱে
এনেকুৱা কথা আৰু এ যদি সেইখিনি যদি নাজানিলো হয়। কত পতকে লৈ যাব পাৰিলো হয় দৰ্জী তাতে সেইটো কাম নিব নোৱাৰি ন? অহ সেইটো ব্লাউচ পৰি থাকিল হয়।
অ খ পৰি থাকিল হয় ৰখি থাকিব লাগিলে হয় ইমান ভেজাল ন।
সৰু হলে অলপ চিলাই এটা খুলি দিলো। টো সেইটোৱে ভাল লাগে। পৰ্দা চদা বিলাক চিলাও ঘৰৰ ঘৰৰ পৰ্দা বিলাকো চিলাও এ ঘৰ লাগতিয়ালখিনি মুঠতে কৰো আৰু গোটেই খিনি কৰো।
হয়নে? ভালে কৰে দিয়ক নিজৰ লাগতিয়াল বস্তু খিনি লাগিব ধৰিব লাগে। নাই নাই ঠিকে কৰে। মইও মানে ইমানকে যাবলৈ ভাল নাপাও।
অ কাপোৰ চিলাটোটো ঘৰত দি যায় সেইটো আছে ন সেইটো
আৰু আৰু এটা কি অ আৰু এটা কি জানানা এইবোৰ মানে প্ৰতিভা থাকিব লাগে আমাৰ আমাৰ মাজত প্ৰতিভা খিনি তেতিয়া আগলৈ বাঢ়ি বৃতি হ'ব বস্তুবোৰ নহলে এনেকে একে ৰৈ যাব নহয়।
এইটো যদি নাজানো চব যদি দজী তাতে যাওঁ বৰ দিগদাৰ হয়।
দিয়ক দিয়ক ৰাখিছো দিয়ক।
বাখিলা এ বেয়া পাইছা নেকি
নাই